হয়
অঁ শুনিছা ন এটিয়া
এতিয়া শুনিছো
আহ কোৱা এতিয়া ধুনীয়াকে একদমি মই লোৱা কথা পাতা এতিয়া
কি এতিয়া তুমি ক'ত আছানো এতিয়া
মই জৰাবাৰী চাৰিআলত
এতিয়াই ভালকে আহিছে চাউডটো এতিয়া এতিয়া পৰস্প পস্ত
স্পষ্টকে শব্দ গৈছে উম বাকী কোৱা ভাত চাত খালা
খালো খালো
ভাতকুৱ ভাতকৈ কিমান সুধিম আৰু আন্দে কৈছে ন
ধ দে বছে
উ মায়ে কৈছে দেই তই কলেও যাও অ লৈ ৰ বোলো পোৱা নাই অলপ লালে অলপ যাওঁ চ বিচাৰি দিালে অলপ নেট চেট পাম বা
কি গাড়ী লৈ গৈছা নেকি
গাড় লৈ আহিছো
ৱ
তাৰ পৰাৰা সন্ত চোৱা বাইদেউওলও যাওঁ কথা এটা পাতি চাওঁ দহ মিনিট আজি পুৰা কৰিহে আহিম বোলো
দহ মিনিট কৰিহে যাবা নেকি এ মোৰ লাগিব নহয় দহ মিনিটটা কৰিবেল তু বি
অ মোৰ ঘত খেদিব ইমান দিিবিল তই বোলে আজি মোৰ কি হ'ল জানা নাই কি হৈছে আজি চাজা বুলি ব্য পাত গুৈ আ সুদ্ধদাম মায়ে জ বুলি ক'লে তাৰপা পইচা কচো নহয় ন নিু নি পইচা নিদ উে
উ উম হম
তপ ক'ব বজ যা বোলে পইচাই আনি দিওঁ তাৰ পৰা ঘৰত লাগিলো সেইখন গাজিয়া এখন ম নাৱ বোলো কেকুৱািন যাব লে বোলে পইা নি যা কিবা নি যা বুলি কলো মানে নে চাবজজ তাইহি আছিল সেইটাও গালি পো তহঁতি মোক লগ ধি থাকিবি বোলো বোলো তহঁতি বো মোক লগ গ থাকিবি দেখৰ যত মই গালিুনি থাকো বোলো সেইকেই নি গালিমে ইল তাপা সিঁহতে ক'লে হ'ব দে থাক তেনে যাওঁ‌ আৰু, ম, বোলো যা তহঁতি এনেও মোক লগ নধৰিবি বোলো নেক্স টাইম বোলো তাপা মায়ে অ', এতিয়া গাড়ী লৈ গলোঁ ওলাই যাওঁ বোলো মোৰ কলোকো নাযাওঁ অ', চেঁচা নাযাওঁ‌‌ বোলো হাফ পেন্ট পিন্ধি চেঁচালে যাম নি মই বোলোঁ চৰাইবাৰিৰ আহোগৈ অকণমান।
হেৰি কি আছিলে এ, বৰ এইটো বতৰত যাব নোৱাৰি, এইটো বতৰত যোৱা ভাল যোৱা বতৰ নহয়। চেঁচা যাবলৈ এ, চেচাঁ যাবলৈ পুৰা ৰ'দ দি থাকিবলৈ এতিয়া ভাল লাগিব আৰু এতিয়া তাত গৈ পুৰা কঁপি থাকিব লাগিব। ইমানে চেঁচা
অ', সেইটোৱে এনিয়ে গৈ কাম নাই ইমান চেঁচা চেচাঁ যাম বুলি কোৱা নাছিলে এইফালে দোৰপাং ফালে যাম বুলি কৈছিলে দুৰপাঙত কিবা বোলে ৱাটাৰ ফ'ল এটা আছে বোলে।
উম।
এইফালে যাম বুলি
এইটো বতৰত গৈ ভাল নালাগে, এইটো বতৰত কিবা বহুত এতিয়া ঠাণ্ডা ঠাণ্ডা লাগি আছে, তাত গৈ পাৱালৈ পিছে আৰু কঁপনি উঠিব।
তাৰাপা কোৱা, বাকী গুৱাহাটী কেতিয়া যাবা?
অ', যাওঁ, চাই লওঁ ৰবা মই স প্ৰাঞ্জলক কালি ক'ব গৈছিলো যে ৰুম এটা আছে বুলি কৈছে। মালিকৰ তাত
কি আমাৰ মানৰ কাৰণে দিব নেকি?
হ'। এই মই ফাইনেল কোৱা নাই তাত, মই তাতে যে গম বুলি ফাইনেল নাই।
মোকো ৰুম এটা লাগিছিলে হে গম পাইছা নাই, মোকো ৰুম এটা লাগিছিলে।
সুধিছিলো হা যদি, যদি পাঞ্জল যায়গে তহ'লে সেই দুটা দুটা ৰু উলাই যাব খালি, মই মানে কি চাহিলৰ থকা ৰুমটো সুধিছিলো। চাহিল, উম। চাহিল থাকিব নে যাব অ', চাহিলৰ ৰুমটো আছে কিন্তু এ সপোনৰ ৰুমটো খালী হ'ল।
অ', এনে দিলে মানে কি এমাহ মানৰ কাৰণে দিব নেকি?
অ', এমাহ, এমাহ দিব বুলি কৈছ মোকটো দিম বুলি কৈছ ৰিতু মানে প্ৰাঞ্জলে সুধিছিলে ৰিতু কেনেকে এক্জাম আছে সি আহিব চাগে এমাহৰ নে কৈছে হ'ব আহিব বুলি কৈছিলে।
এ মোকো দিব চাগে।
উম, নাজানো আৰু কি কয়।
এ যে ই যে।
ৰুম খালী থাকিলে পাব পাও।
হা?
এই খালী থাকিলে দিব। কিন্তু মানে ই এটা প্ৰব্লেম ন ৰুম দি দিলে তোমাৰ এমাহৰ কাৰনে দিগদাৰ হৈ যায় যে। আকৌ বেলেগ এটা কাষ্টমাৰ পালে তোমাৰ দুটা ৰুম যদি দি দিয়ে। এটা ৰুম দি দিব বাৰু, একো নাই মোক। দুটা ৰুম যদি দি দিয়ে, আকৌ পিছত যদি কাষ্টমাৰ আমাৰ মাজত দিগদাৰ হৈ যাব ন। অ' মানে মোৰ ৰুমটো খালিয়েই থাকে। সেইটোত অ সপোনৰ ৰুমটো দুদিনো খালি নাথাকিলে সোমালেই। বেলেগ। কিন্তু মোৰ ৰুমটো খালিয়ে থাকে। মানে এইটো মানে চাইট, মুখতে নহয় জানো।
অ'।
সেইকাৰণে।
তাকে। এ' মই মানে কি বিজি সুধিচি। অ' ৰবা মই পিজি কথা সুধিছিলোঁ নহয় বাক। তাপা বায়ে ক'লে বোলে হেৰি এমাহ মানৰ কাৰণে নিদিব চাগে, কিন্তু দুমাহ মানৰ কাৰণে দিব বাৰু।
চাওঁচোন কেতিয়া কি
অ'অ সেইটোৱেই, মইয়ো বাক ক'লো, বোলো ৰহ মইও এনেই নাথাকোগৈ, গুৱাহাটীত বোলো। একযাম যেনিবা দিলো বোলো। উম।
তাৰিখতটো কেতিয়া বা, কেতিয়া হয় বা কি একো। দিয়াই নাই নহয়। উম অহা মাহত বুলি কৈছে, কিন্তু অহা মাহত কেই তাৰিখত
সম্ভৱ চাগে, ফাৰ্ষ্ট উইকমানতে পাতিব চাগে দেই।
উ তাতেও জানা নাই কি কয়।
অহ মোৰটো তেনেকুৱাই লাগিছে ফাৰ্ষ্ট উইক মানতে। পাতিব বহুতে
উম'।
ভাত পানী খালা নে কি?
খালো খালো ভাত চাত খাই মেলি বৰষুণ দিলে, বৰষুণ দিয়া সময় কাৰণে এতিয়া কাজিয়াখন লাগি আছিলো।
অ' এই বৰষুণত যোৱা নে কি চাইছা।
য'ত যাও বুলিছে যাই
তোমাৰ হে প্ৰব্লেম আছিলে নুশুনে সেই কাৰনে এতিয়াই ভালকে শুনিছো। ইনেই চেঞ্চ কৰিলা নেকি তুমি? ইনে আছিলো।
এয়াৰতেলতো আৰু নুশুনা হৈ থাকিলে এতিয়া গম পোৱা নাই। আমাৰ দেউতা ভাগতো এয়াৰটেল হয় ন, দেতাইটো একো নুশুনে তাৰপৰা ফোনটোত একোৱে নুশুনি মোৰ ভাগত এয়া নৰ্মেল কল কিতাত যদি কোৱা তুমি শুনি পায় কিন্তু এনেকুৱা হ'লে অলপ প্ৰব্লেম হয় বাৰু
উম।
উম।
তই আগত ককাহ ঘৰত নে ঘৰত?
ককা হঁতৰ তাত আছো।
এই ঘৰলৈ নোযোৱা নেকি হে হা। বৰ মানটো ককা-আইতা ঘৰতে এইবিলাক সদাই যেতিয়াই সোধো যে ককা এটা ঘৰত বুলে হে-হে।
কাকত নিজে নাজানো আজি যাম চাগে।
উম।
আৰু কি আছিল পাঁচ দিন ইয়াত থাকিলে পাঁচ দিন তাত যায়।
উম।
তেনেকৈ চলি আছো আৰু
উম' মোৰ প্ৰতিষ্ঠানৰ নামত বিশলাগুৰি স্কুলখন যে এই পিছলা কৰিছে স্কুলখনৰ ফ্ৰন্টততে গাড়ীখনৰ ভিততে সোমাই লৈ কথা পাতি আছো।
উম।
সময় কিমান গৈছে?
সময় ছয় বিছ।
ছয় বিছ নেকি?
উম, এই মোৰ, মোৰ এটা দছ কৰিব লাগিব হা, মোৰ কালি পৰা দজ হোৱাই নাই একত দুইতে খ টম
মোৰো এ মোৰ হৈছে নেকি কিবা?
তোমাৰ কালি সা
এই কি ৰ'বা শুনা আকৌ, কি তুমি যদি মোলৈ ফোন কৰা তে এতিয়া কি হেৰি মোৰনো নহ'ব নেকি?
নাজানো দে কি হয়, বুজি পোৱা নাই আৰু তেনেকুৱাই চাগে দেই ৰ'বা এটা দছ কৰি চাওঁ কিনো হয়
আজিতো দচ মিনিট কৰি লওঁ ৰ'বা। নাই, নাই মই এঘাৰ মান পাতিম।
নাই দহতকে বেছি কৰিব হাগ দিছে।
উম, নহয় মিনিমাম দহ মিনিট হ'ব লাগিব বুলি লিখিছে।
পঢ়ি চাইছো। তাৰপিছত উম, তাপা হেৰি এইটো কি কয়
দাৰ খবৰ কোৱা? হা
গুনগুন দা
তাকে গুনগুন দা বোলো মই খবৰেই পোৱা নাই গুনগুন দাই সি, ফোন কৰিলে মোলে। মই কল বেক কৰিলোঁ দুবাৰ কল বেক কৰিলোঁ ফোনে ৰিচিভ নকৰিলে।
মোলেয়ো কৰিছিলে মোলে, মোলে কালি কৰিছিলে মই কৈছিলোঁ কালি ৰাতি তোমাক?
উম, কৈছিলা, কৈছিলা।
উম, দিছিলে কিবা বোলে, কিনিলে কিবা। পইচা খতম বোলে তাৰ। বিশ, ত্ৰিশ টকা কি আছে দিয়া।
অ', পেটুৱা ঘৰতে আছে নেকি?
পেতুৱা ঘৰতে আছে।
অহ।
পিতৰত থে তাক মই সেইটো কথা নক'লো যে।
অ'। অ', কলাত নাই এতিয়া
এ ক'বলগীয়া হ'ল আৰু কালি এ গৈছিলো ন' মানে। কি নেজান'
উহ, উহ, পুৰা নিচাত আহিছা নেকি ঘৰলে?
এই সেইবোৰ নক'বা আকৌ ইয়াত।
অ'।
ভুল হৈ গ'ল।
ৰ'বা ৰ'বা।
অ', আৰু কেমিনিট আছে, আৰু একমিনিট।
তোমালোকৰ এ চে স্কুটিখন ঠিকে আছে নে?
অ', স্কুটিখন ঠিকে আছে কিন্তু মই সেইখন নাচলাওঁ এ আজিকালি।
কেলে?
এনেই দিলেহে চলাবা।
অ', নিদিয়া হৈ থাকিলে নেকি?
দিয়া নাই বিনি, দিয়া নাই বিনি।
উম, হয় স্কুটিখনো নিদিয়া হৈ থাকিলে নে?
দিয়ে, মই নিদিয়ে জানো।
উম।
মানে বন্দী কৰি নোথয় এতিয়া ঘৰত ইয়াত তোমাকলৈ ক'লেকো যোৱা নহয় ন'?
উম।
ইয়াতে এনেই সোমাইছো
উম। উম।
নেজানো কিয়?
ৰ'বা আজি চাওঁ ৰ'বা আজি দছ মিনিট পাতিছো ন'? দছ মিনিট বোলো পইচা পাওঁ নে নাপাওঁ চাওঁ।
চাই লোৱা, পাবা চাগে কিবা এটা, এইটো তোমাৰ প্ৰচেচিং হৈ আছে ন'?
অ', টো প্ৰচেচিং হৈ আছে সেইটোয়েইটো। পাঞ্জল ইয়াত কি ফোন কৰিছিলে নাই তোমালে?
প্ৰাঞ্জলে এইটো, এইটো এনেই এইটো ফুষ্টদিটো ৰাতিলে বোলে হেৰি চাৰি হোজাৰ গোটাই সি
কি কৈছে মোলে কি মিছেজ দিছে হেৰি এইটো কি কয়, আজি ত্ৰিছটা, ত্ৰিছটামান কৰিব লাগিব আ, বোলে চহেজাৰ মান আচ চাৰি হাজাৰমান গোটাব লাগিব বোলে দেই মই বোলো অ', গুটাম, গুটাম, গুটাম বোলো। ইনেই এইটো
উ' হো
হে তাপা মোক আমাৰ গাঁৱৰ গিতাই মোক সুধি আছে, এ মোৰ কি হ'ল? মোৰ অহা নাই, অহা নাই, অহা নাই এই বোলো মই সিহঁতক ওস্তাদ মাৰি ক'লো মই পালো পালো পইচা বোলো মই তেইছ হাজাৰ মান পালো বোলো তা মই গলো এতিয়া সিহঁটি কৈছে লাগে লাগে লাগে কৈছে অ এতিয়া মইে গম পাইছে মই নিজে টকা পোৱা নাই এতিয়ালৈকে
এই গ আছিলে ইহতৰ হ'ল নেকি
হম
সিহঁতৰ হ'ল নেকি
সিহঁতো তো তাক চিধা অহা নাই নেকি
উম
উম উম
হ'ব দিয়া মই তোমাক কল কৰিছো দহ মিনিট হল মই কামদাব পুৰ কাই আছো ৰ বা উম
ৰবা যাও মই নাইনপৰ পৰা হওঁগে নাইনবৰ পৰা এঁপাহ কেনেকে চলাই মেলি ঘৰলৈ যাওঁগে আৰু
হয় ফোন এটা কৰ কৰবাঁত মই ফোন এটা কৰি আছো দহ মিনিট ম মই তামোল এটা কাটি লওঁ আৰু নহয় নহয় এই দুই মিনিট ৰখা মই তামোল এটা কাটি লওঁ তামোল এ খাই লওঁ
ঠিক আছে দিয়া
আহ